এ তোমাৰ আছিলো এনে, তুমি কি কৰি আছা?
অঁ আছিলো ৰ'বা মই এনেই বজাৰসমূহ অলপমান কৰি আহি পেলাই এনেই অলপমান বোলো কথা পাতো তোমাৰ লগত।
অ্ঁ ঠিকে আছে ঠিকে আছে।
অ্ তাকেতো। আজি বজাৰ সমূহ কৰিবলে যাওঁতে মই এখন এই মানে ভাল এখন গাড়ী দেখা পালো মানে সেই গাড়ীখন মানে পিছত গম পালো সেইখন মানে এই বিদ্যুতৰ সহায়ৰে চলে মানে ই ভি, ইভি বুলি কওঁ যে আজিকালি।
হয় হয় হয়।
অঁ। এই ইভি বুলিহে মানে, মানে গাড়ীখন দেখাত কিন্তু ভাল লাগিল কিন্তু মোৰ।
আচ্ছা অ' ইভি গাড়ী বাৰু হয় দেই! তুমি ঠিক কথা কৈছা। উম' ই পি গাড়ীবোৰ অ' মানে তোমাৰ বেছি শব্দও নকৰে সেই গাড়ীবোৰ। তুমি, হয় আৰু মানে উ যিহেতু মানে
হয় হয়।
হয় এতিয়া মানে তোমাৰ এ্ ই ভি গাড়ীৰ প্ৰচলন কিন্তু আগতকে বহুত বাঢ়িছে আৰু যিহেতু ইভি গাড়ীবোৰ প্ৰদূষণ মুক্ত হয় দিয়াচোন।
হয় ঠিক কথা কৈছা, মানে প্ৰদূষণ মুক্ত কাৰণে কিন্তু ঠিক মানে বৃদ্ধি পাইছে কিন্তু।
হয় হয়, আজিকালি তোমাৰ এই অ-অ'লা কোম্পানীটোত তোমাৰ এই স্কুটি পাই নহয় সেইকেইটা সেইকেইটা তুমি চাবা একদম বহুত মানে অ' ভালদৰে চলে আৰু মানে তোমাৰ শব্দ সেনেকে নকৰে মানে, ভাল লাগে। বাৰু তুম হা বাৰে বাৰু ই মানে কেনেকৈ চলে তুমি গ'ম পোৱা নেকি অলপমান?
অ' মই মানে এখন মানে এই পঢ়িছিলো তাৰে ওপৰত মানে ই ভি মানে হ'ল আজিকালি ইলেক্ট্ৰিক ভেহিকেল। মানে অৰ্থাৎ এনে বাহন যে তাক ট্ৰল বা ডিজেলৰ সলনি বিদ্যুতৰ স সহায়ৰে চলে আৰু, এই সেনেকুৱা আৰু।
আচ্ছা আচ্ছা, তাতে মানে গাড়ীত ইঞ্জিন থাকে ন'?
হয় হয় হয় সাধাৰণতে মানে গাড়ীত মানে ইঞ্জিন থাকে কিন্তু মানে ইবিধ মানে আজিকালি মানে বে- টাৰি সমূহ, ইলেক্ট্ৰিক মটৰসহ থাকে। মানে বেটাৰী সহায়ৰে মানে, মানে দুৰন্ত বেগেৰে যাব পাৰি আৰু ভালে।
অ' আচ্ছা আচ্ছা আচ্ছা আচ্ছা, আহ তাৰে তাকে আৰু এ-নি বেটাৰীসমূহ বাৰু কিমান সময় টিকে বাৰু তোমাৰ?
অ্' আজিকালি মানে কি আৰু মডেল অনুসাৰি মানে ভিন্ন হয়। এনে কিছুমান মানে ইভি সম্পূৰ্ণ চাৰ্জ দিলে মানে তোমাৰ পাৰিলে দুশ পঞ্চাশ কিলোমিটাৰলেহে যাব পাৰিলো তো, পঞ্চাশ কিলোমিটাৰ। তুমি ভাবা ইমান মানে
তাকে অঁ।
হয় হয় হয় হয়, কিছুমানটো এনেকুৱাও থাকে মানে আৰু তাতকে অধিকো যাব পাৰে।
উম' ভালেই তেন্তে এবাৰ চাৰ্জ দিলে তোমাৰ দুশ পঞ্চাশ কিলোমিটাৰ যদি যাব পাৰি যিহেতু এতিয়া তোমাৰ পেট্ৰ- পেট্ৰল আৰু ডিজেলৰ তুমাৰ দাম বাঢ়িছে দিয়াচোন।
অ ঠিকে ঠিকে। যিমান মানে আজিকালি বৃদ্ধি পাইছে মানে মইয়ো ভাবিছো এখন তেনেকুৱাৰে মানে কৈছো আৰু।
উম মই তাকে ক'বাত পাইছিলো যে তোমাৰ সাধাৰণতে চাৰ চাৰ্জ দিবলৈ ছয় বা আঠ ঘন সময় লাগে বোলে।
অ সঁচা কথা হয়, হয়, হয়। ফাষ্ট চাৰ্জাৰ অনুসৰি মানে ত্ৰিশ মিনিটৰ পৰা এক ঘণ্টাৰ ভিতৰত মানে তোমাৰ মানে আশী পাৰ্চেন্ট মান হৈ যায় চাগে।
অ হয় নেকি ফাষ্ট চাৰ্জাৰৰ ব্যৱস্থা আছে নেকি?
অ ঠিকে ঠিকে ঠিকে মানে সেই আৰু।
অ আৰু তোমাৰ এনেই এইবোৰ কিন্তু গাড়ী চলোৱাৰ সুবিধাও আছে দিয়া। পেট্ৰল যিহেতু মই ক'লোৱে এই যে তোমাৰ চলোৱা খৰচা বহুত কম, তোমাৰ পেট যিহেতু তুমি ধৰা পেট্ৰলৰ গাড়ী এখন যাবলৈ তোমাৰ এশ কিলোমিটাৰ যাবলৈ ছয়শ সাতশ টকা খৰচ হয় দিয়া চোন। কিন্তু তুমি যদি ই ই ভি গাড়ীখন লোৱা এশ বা ডেৰশ টকাতে মানে এশ বা ডেৰশ টকাৰহে বিদ্যুত লাগে মানে।
অ সেই সঁচা কথা সঁচা কথা মানে সেই সেনেকুৱাই মানে ইমান ধুনীয়াকে মানে হেৰি কৰো। কিন্তু মই এটা কথা নাজানো, মানে ইয়াৰ দামসমূহ কিন্তু মই ইমান তেনেকে নাজানো।
অ দামসমূহ তেনেকে কিন্তু মানে মই শুনিবলৈ পোৱাত মানে অলপ পেট্ৰল গাড়ীতকে অলপ দামবোৰ অলপ বেছি চাগে। কাৰণ মানে তোমাৰ আৰম্ভণিৰ দামটো অলপ বেছি মানে কিনিবলে প্ৰথমতে অলপ অ বেছি টকা লাগে মানে। যদিও তোমাৰ মানে পিছত এ ইন্ধন আৰু এইবিলাক মানে পেট্ৰল ডিজেল অলপ অ তাতে সঞ্চয় হয় দিয়াচোন, পিছত মানে কম হয়, কিন্তু প্ৰথমতে মানে কিনোতে অলপ দামটো মানে পেট্ৰলৰ গাড়ীতকে অলপ বেছি।
অ তাকে তাকে তাকে একেই বাৰু বেয়া নহয়। মানে এইবোৰত মানে পৰিবেশনৰ বিৰাট মানে ধুনীয়া যেন পাওঁ মই।
অ আৰু তোমাৰ ই ভি ইঞ্জিনত মানে তোমাৰ যিহেতু অইল প্লাছ আৰু এইবিলাক যিবিলাক গিয়াৰ বক্স থাকে এইবোৰ এইবোৰ নাথাকে তাতে মানে। ত হ নাথাকে ত' সেইকাৰণে মানে তাৰ নষ্ট হোৱাৰ সম্ভাৱনাও কম তোমাৰ।
অ' ঠিকে ঠিকে ঠিকে। পৰিবেশৰ কাৰণেও ভাল এইবিলাক।
হয় দিয়া, পৰিৱেশৰ বাবে ই বহুত উপকাৰী, যিহেতু আমাৰ অ পৰিৱেশৰ বায়ু প্ৰদূষণৰ প্ৰধান কাৰক বোলে তোমাৰ এই গাড়ীবোৰৰ পৰা ওলোৱা ধোঁৱাসমূহেইতো বায়ু প্ৰদূষণ কৰে দিয়াচোন বহুত অংশত। ত' সেয়া বায়ু প্ৰদূষণ তোমাৰ হ্ৰাস
বায়ু প্ৰদূষণ। মানে এনেকুৱা এনেকুৱা কিছুমান গাড়ীও আছে। ইমান শব্দ ওলাই শব্দ প্ৰদূষণো ওলাই মানে জে জ্যেষ্ঠ নাগৰিকসকলে মানে অলপমান টান পায় আৰু ৰাজপথত ওলাবৰ কাৰণে।
হয় দিয়া, হয় দিয়া আৰু তাৰোপৰি আহ তুমি যদি দি কিছুমানৰ যেনেকে দশ পোন্ধৰ বছৰ পুৰণি গাড়ী থাকে এই গাড়ীসমূহে কিন্তু বহুত বায়ু প্ৰদূষন কৰে তোমাৰ।
অ হয়, হয়, হয়, সেইটো হয় কিন্তু, ঠিকেই কৈছা। মানে আমাৰ যদি এতিয়া অসম, হয় হয় তাকেতো অ অসমত যদি ক'ব যাওঁ ইয়াৰ মানে ই ভিৰ ভৱিষ্যত কেনেকুৱা হ'বনো?
এই ই ভিৰ ভৱিষ্যত অসমত বহুত উজ্জ্বল আছে। আহ মানে তোমাৰ যিহেতু গুৱাহাটীত এতিয়া বহু ই ভি গাড়ী দেখা যায়ে। তুমি গুৱাহাটীত গ'লে গুৱাহাটীত চাবাচোন মানে প্ৰায়ভাগ মানুহে মানে ই ভি এ চলাই হয়। তাকে আৰু আজিকালি তোমাৰ যিহেতু ৰেপিড' চে সেইবোৰৰ প্ৰায়ভাগ ই ভি গাড়ীয়ে আছে মানে।
ই ভি গাডী ন, তাকে তাকে।
অঁ, বাকী তোমাৰ মানে খালি এটা সমস্যা আছে দিয়াচোন তোমাৰ চাৰ্জিং চাৰ্জিং ষ্টেচন মানে কম হয় আৰু, কিছুমান গাড়ী এতিয়া মানে তাকে আৰু এতিয়া মানে তোমাৰ বহু শ্বপিং মল, পেট্ৰল পাম্প আৰু পাব্লিক প্লেচত চা চাৰ্জিং পইন্ট স্থাপন কৰা হৈছে বাৰু বৰ্তমান। গাড়ী বোৰ হেৰি কৰিবৰ কাৰণে অঁ।
আৰু যদি তুমি ভাবা যদি আজি বৰষুণ দিছে, তেতিয়াহ'লে ই ভি খন চলিবনে বাৰু?
এই নিশ্চয় নিশ্চয় তোমাৰ ই ভি সমূহত বিশেষভাৱে তোমাৰ ৱাটাৰপ্ৰুফ আৰু টেষ্ট চেফটি টেষ্টিটিং কৰা হয় এইবোৰ। গতিকে ধাৰণ বৰষুণ দিলে যেতিয়া ইয়াৰ সমস্যা নহয় তেনেকে।
অ অ মানে বেটাৰী যেনেকে নষ্ট নহয় চাগে ন।
নাই নাই সাধাৰণতে আঠ বা দশ বছৰ আহ বা তাত কৈ বেছি সময় ঠিকে দিয়া বেটাৰী তাৰ পিছত বেটাৰী সলনি কৰিব লাগিব আৰু।
ঠিকে ঠিকে ঠিকে মানে ইমান বছৰ চলিলেতো মানে অতি ভাল কিন্তু।
উম, কিন্তু অলপ বেটাৰীৰ দামবোৰ দামটো বেছি নহয়নে বাৰু?
অঁ অঁ, মানে মই শুন মতে কিন্তু কিছু বেটাৰীৰ দাম বেছি আছে। মানে বহুত বুত দামৰ কাৰণে কিছুমান হয়তো মানে পাৰা নাই কিনিবৰ কাৰণে। কিন্তু মই সম্পূৰ্ণ চেষ্টা এখন কৰি আছো ৰবা।
অ তাকে তাকে তাকে তাকেই আৰু এনেই ইভিত মানে গতি কেনেকুৱানো?
অঁ, মোৰ শুনামতে এখন মানে মোৰ বন্ধু এজনৰ আছিল ইভিত। মানে ইয়াতকে যথেষ্ট ভাল কিন্তু। মানে ইলেক্ট্ৰিক মটৰে মানে তৎক্ষণাত মানে এই টৰ্কটো দিয়ে নহয়। সেইকাৰণে মানে এই পিক আপ টোত মানে অতি সোনকালে পায় মানে, সোনকালে মানে যাব পাৰি কিন্তু পটককে। সেইয়া।
অঁ পেট্ৰলৰ ইভিতকে মানে ভাল দেই ন ইস্পিদৰ গতিটো।
কি কোৱা কি কোৱা?
পেট্ৰলৰ গড়ীসমূতকে বোলো ভাল দিয়ে নেকি বাৰু?
অঁ অলপমান হয়তো ভাল, বেয়া নহয়।
হয় হয় হয়, তাকে আৰু মোৰ মতে অসমৰ তোমাৰ ই ভি ভৱিষ্যতৰ উজ্জ্বল দিয়া চৰকাৰে বিভিন্ন হয় তোমাৰ চাৰ্জিং ষ্টেচন ধীৰে ধীৰে বিদ্ধি কৰাই‌ আছে মানে।
হয় হয় হয়, মানে চাৰ্জিং ষ্টে চন মানে সোনকালে বৃদ্ধি কৰালে ভাল আৰু, মানে কি আৰু কিছুমানৰ হয়তো চাৰ্জ নিদিয়াৰ কাৰণে বন্ধও হৈ যাব পাৰে।
উম, তোমাৰ দুটা প্ৰদূশন দুটা প্ৰদূৰ্শন এক একেবাৰে ৰোধ হৈ যায়। তোমাৰ বায়ু প্ৰদূৰষণ আৰু লগতে শব্দ প্ৰদূষণ।
একদম সঁচা কথা কৈছা।
হয় কাৰণ যিহেতু ই বি গাড়ী কেইখনে তোমাৰ গ'লেও শব্দ নকৰে নহয়
নকৰে নকৰে নকৰে ভালদৰেহে ভালদ কো শব্দ প্ৰদূ্ষন নকৰে আৰু এনেকে এই ধোঁৱা সমূহ নেৰে এনেকে যিহেতু আজিকালি কিছুমান ট্ৰাকসমূহ দেখিবা ইমান ক'লা ধোৱা ওলে মানে উশাহ ল'ব ইচ্ছা নাযায় মানে এনেকুৱা হয়।
হয় হয় এই ট্ৰাক বোৰ পাৰ হৈ গ'লে তোমাৰ দছ-পোন্ধৰ বছৰ পুৰণি যিবোৰ ট্ৰাক আছে সেই বোৰে যি ধোঁৱা ওলাই ন ক'লা ক'লা ধোৱা ওলাই এই মানে বায়ু প্ৰদূষণ মানে বহু বায়ু প্ৰদূষণ কৰে তোমাৰ
হয়, হয়, হয় আৰু ই ভি যিহে টো মানে পুৰণা বস্তু ন মানে বিশ্বজুৰিত কিজানি আগৰ পৰাই আছিল আমাৰ অসমতকে আগত হয়নে
হয়, হয়, হয় আমাৰ ভাৰতত আহোঁতে অলপ টাইম মে মানে সময় লৈছে।
তাকে
আৰু তুম-তুমি তাকে আৰু যদি দীঘলে যাত্ৰা কৰিব লাগে তি তিয়া আগতে তোমাৰ চাৰ্জিং ষ্টেচনৰ স্থান চাব লাগে দিয়াচোন মানে ক'ত ক'ত চাৰ্জিং দিছ ষ্টেচন দিঅব মানে তোমাৰ চাৰ্জ দিব পাৰিবা আ তাকে আৰু য'ৰ
চাৰিচুকীয়াও মানে বহুত ভাল ভাল ই ভি ওলাইছে কিন্তু
অঁ ঠিকে কৈছা আৰু ই-সিহঁতৰ ই ভি সমূহৰ তোমাৰ ৰেঞ্জো যথেষ্ট বৃদ্ধি পাইছে এতিয়া।
থাকে তাকে ইমান মানে বৃদ্ধি পাইছে মই মানে ধৰিব পৰা নাই ইমান মানে কোনখন লওঁ, কি লওঁ সেনেকে
উম!
মই বাৰু প্ৰথমতে দুচকীয়া ল'ম, কিন্তু ভাবি আছো তাৰপিছত আৰু এ সেনেকে
তাকে আৰু য'ত বিদ্যু-স-বিদ্যুত সংযোগ বোৰ ভাল ন তাতে তোমাৰ যথেষ্ট সুবিধাজনক, তোমাৰ ঘৰতে ৰাতি চাৰ্জ দি ৰাখিব পাৰিবা, উম
দিলে আৰু চিন্তা নাই আৰু ধুনীয়াকে বহি থাকিব পাৰি কিন্তু মই ভাৱোঁ গাঁও অঞ্চলত মানে চাৰ্জিং ষ্টেচন নোহোৱা কাৰণে অলপ মান হয়তো দীঘলীয়া যাত্ৰা কাৰণে অলপমান হয়তো মানে এওঁ সমস্যা হ'ব পাৰে। কিন্তু যদি ভালকে চাৰ্জ দিয়ে মানে ভাল হয় কিন্তু, হয়
তিয়া তোমাৰ দে-এ বিশ্বজুৰি বহুত জনপ্ৰিয়তা পাইছে না মানে বহু দেশে ভৱিষ্যতে মানে পেট্ৰল-ডিজেলৰ কালি এ মানে গাড়ী কমাব বিচাৰিছে আৰু যিহেতু যিহেতু তোমাৰ পেট্ৰল ডিজেলটো এইবিলাক হৈছে প্ৰাকৃতিক সম্পদ এইবোৰতো মানে এসময়ত গৈ শেষ হৈ যাব ন গতিকে আমি ই ভিৰ হয় ই ভি মানে যদি আমি অ প্ৰায়ভাগে ই ভি যদি ইভিৰ ফালে যদি আমি চলাবলৈ মানে ই ভি গাড়ী চলাবলৈ আৰম্ভ কৰো তেতিয়াহ'লে এইবোৰ হয়তো ৰাহি হব ক'বাত।
নিশ্চয়, নিশ্চয় ঠিক কথা কৈছা এনেকুৱাই মানে হ'ব লাগে মানে যিহেতু পৰিৱেশন ইমান ধুনীয়াকে বজাই ৰাখে।
উম তাকে, তাকে, তাকে তুমিও ই ভি গানি কিনা মন মেলিছা যেতিয়া কিনাৰ আগতে হয় হয় তাকে কিনাৰ আগতে নিজৰ প্ৰয়োজন বাজেট আৰু দৈনিক যাত্ৰাৰ দূৰত্ব বিবেচনা কৰি ল'বা আৰু
হয়, হয়, হয়, ঠিক কথা কৈছা মানে এই আৰু সকলো মানে মই চাই ল'ম কি কি ল'ব লাগে, কি ল'ব লাগে না নালাগে
হয়, হয়, হয় আৰু তাকে আৰু আৰু এইটো বিষয়ে কিন্তু কথা পাতি বহুত
অ, নিশ্চয় নিশ্চয় ভাল লাগিল, নজনা কথাওঁ জানিলো তোমাৰ পৰা অলপ এইটো মানে মোৰ অলপমান সহজ হ'ব।
তাকে ময়ো মই ময়ো ইভিৰ, ইভিৰ সম্পৰ্কে অলপ অধ্যয়ন কৰিব লাগিব।
তাকে তাকে ঠিক আছে বাৰু আজি বাৰ্তালাপটো ইয়াতে সামৰণি কৰোঁ আৰু, ভাল লাগিলে কথা পাতি। অ' বাৰু বাৰু অ'।